কি কৰি আছা
এইয়া পোৱালী কেইটাক প্ৰশ্ন কৰাই আছো
অ অ খোৱা বোৱা কৰিলা
অ তুমি
অ মই এই খাই উঠিছোহে
অ ছোৱালী
ছোৱালী শুৱাব লৈছো ইমান আমনি কৰিছে
অ
আলহী আহিলে আকৌ ভাত পানী খুৱাই বোৱাই আজৰি হৈ মইয়ো বাচন ধোৱাই নাই তাই শুৱাইহে লৈছোঁ সোনকালে উঠিলে উম ভাত কিহে খালা
ভাত হেল্লৌ' তুমি
মই দালি বনালো পটল ফ্ৰাই কৰিলো টিহু চালাদ সিমানে
অ মাটি ৰুই আছা নি
মাটি ৰুৱা নাই বোকা দিছে আৰু কাইলৈৰ পৰা দিব আৰু বোকা
অ
বোকা কাইলৈ পৰা দিব ৰোৱনী আহিব মোৰ ৰোব নোৱাৰো ছোৱালীৰি দিগদাৰ যে
অঁ অ
এতিয়া পথাৰত কু মাৰি আছে। কঠীয়া তোলা নাই, তুলিব'হে কাইলৈ মানে।
অহ।
ৰুৱনি লাগিব পথাৰত।
অঁহ।
ৰুয়নী এইকেইদিন অহ', হেৰি নাই মানে- সময় নাই, বিজি হৈ আছে।
অহ।
আৰু দুদিন-তিনদিন মানে বাগানলৈ গৈ আছে ৰুৱনি কেইজনী।
অঁ', বাগানেই গৈ আছে। আমাৰ গাঁৱৰ কৈছিলে নে?
নহয় ন আমাৰ ইয়াৰে কৈছিলে।
অহ', -অহ', -অঁহ-।
সেইফালে গম নাপাওঁ, কৈছে যদি মই নাজানো বাৰু এজনে।
অহ।
হয়টো পাতিছে যদি মই নাজানো। মানে আমাৰ এইকেইজনী- সোমবাৰলৈকে বাগানলৈকে যাব বুলি শুনিছো। বাগানে আছে।
অঁহ।
মানে কিছুমানৰ খেতি উঠিছে, কিছুমানৰ নাই উঠা যে। তাৰ পিছত সেইকাৰণে সেই- কি হয় চাওচোন, কিমান হেৰি হৈ নাপা আকৌ বু- কা দিয়াৰ পিছত ৰুৱনী নাপালে তোমাৰ দিগদাৰ হ'ব যে।
অহ।
উমঁ তেনেকুৱা আৰু, বেলেগে বিচাৰে নে কিয়ে নে।
কিমান মান মাটি খেতি?
খেতি আছে আমাৰ- তিনি পুৱা মান, বাৰী সতি মিলাই তিনি পুৱা মান হ'ব আও।
অঁ।
উম।
আমাৰ পানী নাই ৰুবলৈ।
অ। এতিয়া খেতি নকৰা নেকি?
কৰিব লাগিব পানী হ'লেহে বোকা হ'ব আৰু।
অহ', -অহ', শাওন মানলৈ আহিব চাগে।
উমঁ হয়, ওমানলৈ হ'ব আৰু। মানে দুডুবা মানলে আছে আকৌ- ট্ৰেক্টৰ বোকা যে দুডুবা মানলে দি থব নোৱাৰি ন।
উমঁ-উমঁ। অ এতিয়া বহুত হেৰি নহয় ৰ'দ দিয়া লগে-লগে শুকাই যাব।
অঁহ।
পানী চানীবোৰ নহয়, মানে কি হয় বৰষুণ- যিকণ পানী আছে ৰ'দ দিয়াৰ লগে-লগে শুকাই যাব।
উমঁ।
তাৰপিছত শুকান বোকা ৰুব লাগিব।
উমঁ। মাটিবোৰ বালি যে লগে-লগে বোকা দি লগে-লগে ৰুব লাগে মানে।
অহ', -অহ', -। তোমালোকৰ সৰোৱনি লগাব নে কি, ঘৰতে?
আমাৰ ৰোৱনী নিজে লগাও নহয়, ৰোৱনী নলগাওৱে। সলনি লগাও কেতিয়াবা এজনী-দুজনী।
উম
নহলে নিজে ৰো।
মাটি কিমান আছে?
মাটি হ'ব চাগে দুবিঘা-ত কে অকমান বেছি হ'ব নি এইবাৰ কম খেতি।
অ' অ'। কৰিব লাগে জনাহেতিনো মোৰ এতিয়া ছোৱালী সৰু হৈ আছে কাৰনে দিগদাৰ।
অ
মাতে পানীয়ে ন ছোৱালী ৰখা মানুহ হোৱাহেতেন, ৰখা মানু হোৱা তেন দৰা দদৰা অকমান ৰুব পাৰিলো হেনে লগতে।
অ'
কিন্তু এতিয়া মানুহ নাই বিশেষকে ছোৱালী ৰখা। বাপেকে পথাৰতে কোৰ মাৰিব লাগিব। পিছত আকৌ ভাতে-পানীয়ে, ৰুৱণিক ভাত ভাত-চাত দিব লাগিব, সেইবোৰ- কৰিব লাগিব। বহুত দিগদাৰ অ'।
অসুবিধা হয় ন?
অকলশৰীয়া মানহ বহুত দিগদা উম্।
উম
বাকী ল'ৰাহঁতৰ স্কুল বন্ধ এতিয়া?
স্কুলটো বন্ধ প্ৰশ্ন কৰিব দিছে।
অঁ। কি-কিহত এইবাৰ ল'ৰা?
লৰা এবাৰ তৃতীয়।
অ' অ'। নি
নিকেত- নিকেতনত নহয়। চৰকাৰীতহে গৈ আছে। নিকেতনখন ওচৰতে আছে কিন্তু দিবলে মানে লুৱা আমাৰ ওচৰৰ কাৰণে নাযায়।
অ', দুৰৈ স্কুললে যায় মানে?
অঁ, মানে অকণমান পিছফালৰ স্কুলখনত দিছোঁ।
অ অ, ঠিকে আছে।
উম্
পঢ়াতো পঢ়িলে হ'লা ভালকে ন? স্কুলৱ লগত কথা নহ‌ নহয়।
মা ভাত-পানী খালে?
খালে অঁ। মা ভাত-পানী খাই মেলি হেৰি- বিছনালে গৈছে, মই স্কুললো ফোন এটা কৰোচ- কথা পাতো। সেইকাৰণে ফোনটো লৈ কথা পাতিব লৈছো। বাকী লৰা ফুৰিবলে গৰ বন্ধ ক'তো নোযোৱা নেকি? খেতি উঠা পিছত।
যাবলে যাবলেতো মন বহুত জেগাই যায় কিন্তু মালিকটোত যদি ঘৰত থকা হয় তেতিয়া যাব পাৰি আও।
অ অ ঘৰত নাথাকিলে দিগদাৰ হয় চাগে।
অসুবিধা হয় অ ছাগলী নাথাকিলে অসুবিধা নাই, ছাগলী কেইজনী মান আছে যে বান্ধিব লাগে ন।
মানুহ থে সুবিধা হৈ যায়।
ছাগলী কেইজনী আছে?
ছাগলী তোমাৰ পোৱালি হতি ছটা।
অ অ এৰি দিয়া নে বান্ধ তই উম মোক, সাতজনী,
আাতজনী,
উম
এৰি দিয়া মানে এৰি দিবলৈ এতিয়া অসুবিধা হৈছে কঠীয়া পাৰি থোৱা আছে যে নহলে এৰি দিছিলো। বাৰীৰ ভিতৰতে জপনা মাৰি থলে থাকি যায় এতিয়া আকৌ তোমাৰ এৰি দিলে, সেই কঠীয়া তলিতে সোমায়, নেট দিয়া থাকিলেও নেটৰ তলেদি সোমাই যায় যে।
উম উম পোৱালিকেইটাও সোমাই দিয়া আক,
অ সেইটো কাৰণে অসুবিধা হয় মানে।
আমাৰ এ আলডিয়ে থৈছো কি ক'বা কিমান চিঞৰ চিঞৰি আছে। পেপাই আছে মানে কি হিওতি, ধা পছন্দমতে খাবলৈ নাপায় যে এৰালি থলে,
অ' দানা দিয়া নেকি?
দানা মানে হে ই চাপৰ আনি দিয়ে এজনে চাপৰ, গুলি পেলাই খোৱাও চাউলৰ পানী লগত।
আহ
তা পা আকৌ হেৰি দিও এইবোৰ পেকেট কিবা কিবি আনি মেলি দিয়ে আৰু,
উম এই কেইদিন বতৰতো ধুনীয়া দিছে বাৰু মাতি ৰুব পৰা, খালি পানীতো নাই যে।
অ সেইটোয়ে দিগদাৰ।
পিছত ৰ'দ দিব তেতিয়া পানী হ'ব তেতিয়া ৰুবা আৰু,
শুকান শুকান বোকা আমাৰ ইয়াত একদম পুৰা যোৱা বা শুকান শুকান, মাত মানে মাৰি খুচি খুচি ৰুইছিলে যোৱাবাৰ। মায়ে খুচ খুছে ইমানে টান ৰুবলে।
উম আঙুলিবোৰ খাই যায় আক নখবোৰ ফাটিবা যায়, পাট পাতল হৈ যায়।
গুল গুলিয়া বোকা হলে ভাল,
উম মানে অলপ অলপ পানী থাকিব লাগে বেছি থেপথেপিয়াটো হ'লে বোকাৰ মানে গোটেই চিতিকি যায়। মানে অলপ পানীও থাকিব লাগে অলপ বোকাতো হব লাগে ধুনীয়া হব লাগে তেতিয়া ৰুইও ভাল লাগে। আৰু উম
কি হয় গৰুৱে দিয়া বোকা খিনি ৰুই ভাল লাগে আজিকালি ট্ৰেক্টৰে একদম আৰু, দি থৈহে যাব মৈ দিয়াৰ পিছত গৰুৱে হাল হালবৱা পিছত মৈ দিয়া পিছত সেইখিনি বোকা ৰুই ভাল লাগে।
এতিয়া মানুহৰ গৰুৱে নাই, মানুহ গৰু পুহিবলৈ এৰিলে।
উম যিহে চুৰ হৈছে,
উম।
গৰু পুহিবনো কেনেকে। আছে গৰু চাৰিটা আছে।
অ',।
এজনী, চেউৰী দুজনী।
অ', অ',
ধৰিলোৱা চিঞৰ বাসৰ কৰি থাকে, খেৰৰ ঘৰত বান্ধি থওঁ।
উমঁ।
ঘাহেঁই নাই পাবলৈ, এতিয়া গৰু-ছাগলী চ'ব পেট-চেটবোৰ সোমাই গৈছে আৰু, বেয়াই লাগি গৈছে দেখি। দেখিলেই বেয়া লাগে মানে সিহঁতক। খাবলৈ নোপোৱা হ'ল ন'। তাতে হেৰি হ'ল, বৰ বেয়া লাগে অ',।
উম।
গৰু ছাগলীকেইটাই খাই থাকিলে ভাল লাগে, নিপুতল হৈ থাকিলে। উম।
মুৰ্গী আছে নে?
মুৰ্গী আছে অ',
অঁ', কেইটা মুৰ্গী?
মুৰ্গী তোমাৰ এই পোৱালি ডিম যেনেকুৱা বহিছিলে তেনেকুৱা পোৱালি নোলায়ে। পোন্ধৰটা দিমত বহিলে তোমাৰ পাঁচটা পোৱালি ওলাইছে, দহটা বেয়া কৰি দিলে।
উম।
এতিয়া গৰমৰ কাৰণে ডিম বোৰ বেয়া হৈ যায় যে। আকৌ আগৰ, এতিয়া আকৌ দিম পাৰিব লৈছে দুজনী।
উম, উম, বেচা নে খোৱা দিম।
ডিম বোৰ নেবেচো লৰাকো কেতিয়াবা খাবলৈও দিওঁ আকৌ উমনিও বঢ়হাও মানে অকমান। তোৱাকে কেতিয়াবা তেনেকাতো কিনা দিম বোৰ খাইটো একো লাভ নাই ন'। সেই তাকে কেতিয়াবা সিজাই মেলি দিওঁ আৰু।
মই ছোৱালীক কিনা দিমেই খোৱাও, তেনেকুৱা লোকেল পাবলৈ নাই যে।
অ', আৰু মানুহবোৰে নেবেছে যে।
নেবেছে অ' মানে কি ঘৰত দুজনীমান মুৰ্গী আছে- ছে, মুৰ্গীয়ে এতিয়া আকৌ কণী নোপোৱা হ'ল, পাৰিলে মায়ে দিয়ে আগতে।
অঁ'।
এতিয়া কিনা ডিমেই খুৱাও আৰু তোমাৰ।
অ',
কেতিয়াবা কৰ'বাত পালে আনো।
অঁ' মুৰ্গী ঘৰত নাই নেকি? পুহিবা আকৌ।
এ আমাৰ পুহিব নোৱাৰো আকৌ। বাহনি আছে যে বাহনি আছে। এ, কোৱাটোৱে একো নকয়, বাহনি আছে যে।
অঁ।
নেউল, সাপ- তাৰ পিছত গুৰি এইবোৰে খাই পেলাই মুৰ্গী, হাঁহ একো পুহিব নোৱাৰো।
অঁ'।
হাবিলে সোমাই যায়গে নহয়। হাঁ-আ মুৰ্গী পোঁহিলে একেবাৰে বাঁহনী চুক পাবগে আও পুঁহিব মই নোৱাৰোঁ আও। খাই পেলাব হেতি।
অঁ,
হেঁতৰ পৰা পুখুৰীৰ মাছো নাথাকে। ওঁ-হোঁ খাই -মেলি অৱস্থা নাইকীয়া কৰি দিয়ে।
অ'।
বৰ দিগ্‌দা।
ওঁ-হ।
এতিয়া হেই এতিয়া মানে অকল ছাগলী কেইটাহে পুঁহিছো। কেইদিনমানৰ আগত কইলা ফাৰ্ম এখন খুলিছিলোঁ। কইলাৰ কেইটামান পুঁহিছিলোঁ। তাৰপিছত হেৰি উম, তাৰপিছত ছোৱালী যেতিয়া সৰু হৈ আছিলে ভাল আছিলে। ওহো ওহোহ ওঁ এতিয়া জনজলীয়া হ'ল যে একো কৰিবই নোৱাৰো।। মানে তাই ডাঙৰ হ'লেহে কৰিম বুলি ভাৱিছো আও।
অঁ-অ
আৰু এবছৰ পিছত ভোক খা ধৰিব পৰা হ'ব আও। বুজি পোৱা হলে ভাল আও। এতিয়া বুজি নাপায় যে, এইটো নকৰিবি বুলিলে সেইটোহে কৰে।
অঁ
যিটো নকৰিবি বুলি ক'লে সেইটোহে উলটাই কৰে। সেইকাৰণে মানে মাৰিবও নোৱাও মাৰিলেও বুজি নাপায়। ক সেইকাৰণে সেই দুদিনমান ৰওঁ বোলো ছোৱালী ডাঙৰ হয় লওক তেতিয়া পুঁহিবলে ভাল। এই মানে মুৰ্গী, হাঁহ পুঁহিবলে আমাৰ ইয়াত বহুত দিগদাৰ। একদম তোমাৰ নেউলে লৈ যাব, ডাঙৰ ডাঙৰ বাঁহনি আছে পিছ ফালে বাঁহনিলে লৈ যায় আও। যোৱা পিছত আও তুমি আহি নাপাইহি আ হাঁহ হওঁক, মুৰ্গী হওঁক।
অঁ।
সেইকাৰণে ভয় লাগে পুঁহিবলে।
'অঁ।
এই ছাগলীকেইটা পুঁহিছো। একো নাই।
অঁ।
কিন্তু সেই ভয় লাগে মানে। ছাগলীকেইটাই বেয়নিৰ ভিতৰতে বেৰি দিছো। বা এৰা দেৰও দিছো যেতিয়া কুকুৰ-চুকুৰ নাহে। কিন্তু মানে এই হাঁহ এইটো হাঁহ -চাহ হ'লে ভয় লাগে। তোমাৰ কি ডাঙৰ ডাঙৰ গুৰি আছে। সেই বুলি ভাৱিবা। বহুত গুৰি আছে আমাৰ ইয়াত।
অঁ, অঁ। ঠিকেই আছে।